হেল্ল' অহ কি খবৰ।
ভাল ভাল। তোমাৰ?
ময়ো ভালেই দিয়া। ক'ত আছা ঘৰতে নে?
এ এপাক ওলাই আহিছিলো। তুমি?
ময় এই ৰুমতে আৰু। গৰম কেনেকুৱা? এ বহুত গৰম পৰিছে অ।
অ তাকে এইফালেও বহুত গৰম
অঁ অঁ অঁ
পিছে দিনকাল কেনেকুৱা গৈছে?
দিনকাল বোৰ ইমান এটা ঠিক যোৱা নাই অ তোমাৰ।
চলিছে আৰু
অঁ অঁ ব্যৱসায় কেনেকুৱা চলি আছে?
ব্যৱসায় এতিয়া মানে কৰা নাই এতিয়ালৈকে। ভাবি আছো কি কৰিলে ভাল হব।
মই আকৌ শুনিছিলো আৰম্ভ কৰিলা বুলি।
নাই নাই কোৱা নাই।
অঁ
কোনটোত কৰিলে কি মানে ভাল হ'ব সেইটো মানে উলিয়াব পৰা নাই মানে যে কোনটো কৰিলে ভাল হ'ব মোক। কাৰণে ভৱিষ্যতৰ কাৰণে
অহ। সেইটো এবাৰ চাই চিতি ল'বা, কাৰণ ঘপককে কিবা এটা পইচা সোমোৱাই নিদিবা আকৌ পইচা তাত কি কৰিলে আকৌ বহুত দিগদাৰ হৈ যাব
উম তাকে।
কাৰণ তুমিতো অলপ চলপ পইচা সোমোৱাই নিদিয়া ন বহুত বহুত লাখ টকা সোমোৱাব লাগিব। সেইকাৰণে পইচা সোমোৱাতে অলপমান ভালকে সোমোৱাবা
এতিয়া তুমিত কি কৰি আছা।
মই তোমাৰ এই এনেই কোম্পানী এটাতে সোমাই আছো।
অহ কিহে
মেডিচিনৰ
কিমান দিন মান হল।
মোৰ হ'ল তোমাৰ দেৰমাহ মান
মানে কি কি কৰিব লাগে তাত?
তাত তোমাৰ এই তোমাৰ এনে চুপাৰভিজন কৰিব লাগে তোমাৰ বস্তুবিলাক লে কলে গৈছে তাৰ পিছত তোমাৰ ক'ৰ পৰা পইচা আহিছে কৰ'ৰ পৰা নাই আহা। তাৰপিছত তোমাৰ কিমান খিনি কি হৈ আছে সেইখিনি জাষ্ট তুমি চোৱা চিতা কৰিলে হ'ল।
অ কিমান দিন হ'ল তোমাক সোমোৱা?
দেৰ মাহ মানেই হ'ল।
অ' মই সোমাব পাৰিমনে চাগে পিছে?
অ যদি তুমি ইচ্ছা কৰা সোমাব পাৰিবা।
কি কি কৰিব লাগিব মাই এনে সোমালে?
তাতে তুমি বেলেগ একো কৰিব নালাগে তুমি খালি- এ ৰাতিপুৱা দশটা বজাত যাব লাগে ৰাতিপুৱা দশটা বজাত গৈ তোমাৰ ফাষ্ট কামটো প্ৰথম কাম- হৈছে তোমাৰ এ তাতে তোমাৰ এ ডায়েৰী মানে তোমাৰ এ এ লগ বিলাক থাকে ন মানে তোমাৰ বহী বিলাক থাকে সেই বহী বিলাক- তুমি কোনখন ফাৰ্মাচীয়ে কিমান মাল নিছে তাৰপিছত তোমাৰ মাল বিলাক- ক'লে ক'লে গৈছে তুমি সেইখিনি বাছ ৰেজিষ্টাৰ কৰিব লাগে। তাৰপিছত তুমি এ চাব লাগে যে বস্তু বিলাক ঠিকে আহিছে নে নাই? তাৰপিছত তুমি কি কি হেৰি কৰিছা। এইবিলাক চাব লাগে।
অ পিছে তোমালোকে ক' পৰা বেছি মাল আনা?
আমাৰ ফেক্টৰী তোমাৰ গুৱাহাটীৰ পৰা বেছি চাপ্লাই আহে ইয়ালৈকে
অঁ
তাৰ পৰা আনাৰ পিছত তোমাৰ ইয়াতে ডিষ্ট্ৰিবিউট খিনি হয় আৰু ইয়াৰ পৰা তোমাৰ আমাৰ আমাৰ কোম্পানীটোৰ পৰা আমাৰ সৰু সৰু দোকান বিলাকলৈকে মানে গুচি যায়।
অ এতিয়া কোন কোন যায় আনিবলে, সেয়া বস্তু। মেডিচিন বিলাক মেডিচিন বিলাক কোনে আনিব যায়?
মেডিচিন বিলাক তোমাৰ এম আৰ বিলাকে লৈ যায়।
অ অ।
বেমাৰ বিলাকে লৈ যায় মানে হস্পিতাল বিলাকত দি দিয়ে এতিয়া যেনে আমাৰ ইয়াতে যে ডাঙৰ ডাঙৰ হস্পিতেল বিলাক আছে সিহঁতৰ লগত আমাৰ ঠিকা কৰা আছে যে আমি মাহত ইমান খিনি এ মেডি দৰৱ সিহঁতে আমাৰ পৰা নিব আৰু- সিহঁতে সিহঁতে- ৰোগী থাকে ৰোগী খিনিক আমাৰ দৰৱে সিহঁতে মানে লিখি দিব আৰু ডক্তৰ খিনিয়ে। সেইটো- তোমাৰ লগত টাইপ কৰা আছে।
অ পিছে তুমি ইয়াৰ বিষয়ে পঢ়িছিলানে?
কি কৈছা?
মানে ইয়াৰ বিষয়ে তুমি পঢ়িছা নে বোলো
পঢ়িছা নে বোলো মই হেৰি আমাৰ এইটোত ইমান এটা এক্সপিৰিয়েঞ্চ নালাগে। ইমান অভিজ্ঞতা নহলে হয় নতুন খুলিছিলে ত' মই পতকে- হেৰি মানে পদ খালী হৈ থাকোতে মই মোৰ হেৰিখন দি দিলো। ত হৈ গ'ল পতককে।
অ এনে মই কেতিয়া মানে দিব পাৰিম চাগে পিছে।
অ পদ খালী হলে বাৰু মই তোমাক জনাই দিম পদ খালী হ'ব চাগে আমাৰ কেইজন মানে এৰিম। বুলি ভাবিছে সিহঁতে এয়াৰ লগে লগে মই তোমাক কৈ দিম বাৰু
অ অ পিছে বাৰু তোমাৰ মাহেকত কিমান মান উজা এ উপাৰ্জন হয় পইচা?
মাহেকত মানে চোৱা তোমাৰ নিজে চলিবা- আৰু এতিয়া আমাৰ পঁচিছ মান বিশ পঁচিছ মান তোমাৰ তাৰ পৰা তোমাৰ মাহেকী বেতন আহে- আৰু তুমি তুমি নিজে কিবা উলিয়াব পাৰিলে সেইটো যে তোমাৰ নিজৰ ওপৰত কথা।
উম তুমি এইবিলাক চব জা জানা হৈছা নে?
অলপ চলপ শিকিছো বাৰু ইমান দিনে কৰিলো যেতিয়া।
অ পিছে আমি নিজেকে খুলিম বুলি ভবা নাই তুমি।
লাগিব নিজকে সেইটো খুলিব গ'লে।
অ
আমি এটা কাম কৰিব পাৰো। আমি তোমাৰ গুৱাহাটীৰ এ মানে আমি বাহিৰৰ পৰা এ- বহুত খিনি কম দামত আনি ইয়াতে আমি মানে বেচিব পাৰো ফাৰ্মাচি হেৰি খিনি তোমাৰ দৰৱ খিনি ফাৰ্মাচি- যিবিলাকত আমি বেচিব পাৰো বা- এনেকে ডাইৰেক্ট তুমি কোম্পানী এটা খুলিব নোৱাৰা।
উম এনেই বাহিৰত কিমান মাংস কম হৈছেগে দাম। হেল্ল'
হা?
বাহিৰ এনে কিমান মান কম হৈছে গে?
অ তুমি আমাৰ ইয়াতকে এক শতাংশ বা দৰে মানে তুমি পাঁচ শতাংশ এটা কম ধৰিব পাৰা আৰু।
অ পিছে লাভ হ'ব নে চাগে এইটো কৰিলে আমি লাভ হ'ব নে বোলো।
লাভ এতিয়া লাভ- হব বাৰু কিন্তু সেয়া প্ৰথম ক্ষেত্ৰত অকমন অসুবিধা হব, কাৰন তুমি ফাৰ্মাচী খিনি মিলাব লাগিব। াব লাগিব নহয়।
অ অ। পিছে আমি দুয়ো বন্ধুৱে কৰিব পাৰিমনে একেলগে?
আমি দুজনে মিলি কৰিব পাৰিলোহে কিন্তু এতিয়া সিমান খিনি আমি আমাৰ নিজৰ পৰা দিওঁতে- অকমান ভাবিব লাগিব নহয় দিম বুলি ভাবিছা যদি মই আছো বাৰু
অ' পিছে কিমান মান মই দিব লাগিব চাগে?
এ যদি আমি ডাঙৰ কে কৰো, তেতিয়াতো মিনিমাম তোমাৰ পোন্ধৰ মান দিব লাগিব মানে তাতে মানে গোটেইখিনি সৰ্বমুঠ মিলি পোন্ধৰ- লাখ মান যাব ত তেতিয়া আমি ধৰা তুমি দিলা পাঁচ লাখ মই বাকী খিনি মিলাই দিলো। বা তুমি ছয় লাখ মান দিব পাৰিলে বাকী খিনি মই মিলাই দিলো তেনেকুৱা হ'ব।
অ পিছে অলপমান পইচা মোৰ কমি আছে বাৰু
অ অ।
এনে কম পইচাত বাৰু কি কৰিলে ভাল হ'ব চাগে। এনে মানে মোৰো ইমান এটা হেৰি নাই। নাইতো মোৰ তাতো বৰ্তমান ইমান
গম পইচা তুমি কি ব্যৱসায় কৰিম বুলি ভাবি এনে তোমাৰ মনত কি চলি আছে?
মনত তেনেকে এনেই- কি এ কি কৰিলে ভাল। মই মানে এনেকে গম পোৱা নাই মানে যে কি কৰিলে ভাল হব।
তোমালোকৰ ঘৰৰ ওচৰে পাজৰে ৰে মাটি চাতি আছে নেকি?
মাটি তেনেকে মানে বিচাৰিলে ওলাব বাৰু
কম দামত কিনিব পৰাগে যদি তোমাৰ তাত ধৰা চাৰি লাখ মান টকা আছে তোমালোকৰ সেইটো চাইডত মাটিৰ দাম মই কম বুলি শুনিছিলো
উম।
ত সেনেকুৱা যদি হয় তোমালোকে তুমি এটা কাম কৰিব পাৰা তুমি মাটি অকনমান কিনি থব পাৰা পিছত যে এতিয়া মাটি খিনিৰ দামতটো বাঢ়ি যাব ধৰা তুমি চাৰি লাখত মাটিখিনি কিনিলা, তুমি এক বছৰ তোমাৰ সেইটো পইচা পেলা বহাই থ'ব লাগিব। আৰু এক বছৰৰ পিছত যেতিয়া মাটিখিনি দাম- ধৰা তোমাৰ পাঁচ লাখ বা ছয় লাখ হলে তুমি বেছি দিবা।
উম সেইটো কৰিব পাৰি ন পিছে।
অ সেইটো কৰিব পাৰি নহলে তুমি এ খেতি। খেতি বাতিটো সোমাব পাৰা বা তুমি এ উপ মানে বেলেগ জেগালে তুমি ইয়াৰ পৰা
উম মানে বন্ধু মোৰ মানে এটা সমস্যা আছে। গম পাইচা নে? ঘৰ খনৰ মেইন ইনকম কৰা মান ময়ে মানে আৰু দেতাৰো অলপ বেমাৰ আছে হৈছেতো সেইকাৰণে মানে ঘৰখনো চলাব লগাও হয় একমাত্ৰ লৰা মই এ।
অ পিছলে তুমি পইচা এটা ইমান দিন পেলাই থব নোৱাৰা।
সেইটোৱে।
পিছ তুমি এটা কাম কৰিবা তুমি সৰু সুৰাৰাকে কিবা এটাত সোমাইয়ো থাকা আ মোৰ নিচিনাকে আৰু তুমি নিজৰটো লাগি থাককা তুমি গোটেইটো নিজক মানে ব্যৱহা। খাই পেলাই ঢালি লৈ নাযাবা
পদ খালী হ'লে মোক ক'বা।
মই তোমাক ইয়াত পথ খালী হলে ক'ম বাৰু আৰু মই তোমাৰ ওচৰতে আৰু এটা আছে মই তাতো যদি পথ খালী হয় মই তোমাক কৈ দিম
অঁ পিছে এতিয়া কি কৰি আছে?
মই তোমাৰ এ এনেই অকমান আমাৰ কালিৰ কিবা মি মিটিং আছে সেইবিলাকে চাই আছো
পিছে কাম কৰি কেনেকুৱা লাগে?
কাম কৰিতো অকমান অশান্তি হয় বাৰু তোমাৰ আমাৰ ইয়াত ভাত খাবও অ শান্তি নাই চাহ খাব অ শান্তি নাই। কিছুমান সময়ত বহুত কষ্ট, হয় আকৌ সেই হিচাপত হেৰিটো ধুনীয়া ন আমাৰ বেত মাহিলীৰ বেতনটো ধুনীয়া সেইকাৰণে ইমান খিনি ইমান অশান্তি নহয় আৰু
কষ্ট আছে আৰু বাৰু তেনেকে পইচাও আছে
পইচাও আছে তুমি কি এক একোৱে কৰা নাই নেকি এতিয়া?
একো মানে তোমাৰ এই গাখীৰ দি আছিলে মানে এনেকুৱা আমাৰ ওচৰতে কেম্প বিলাক আছেতো
অ অ
তাত মানে এনেকে দিছিলে এজেগা দুজেগা মানত
আহ অ গাখীৰ মানে তোমালোকৰ নিজৰ গৰু আছে‌। অ অ ঠিকে আছে গাখীৰতো তোমাৰ বহুতখিনি প্ৰফিট হয় চাগে।
অ পিছে এনে হোটেল চোটেলত দিলে ভাল হ'বনে বাৰু,
অ হোটেল চোটেল দিব পাৰা বা কেম্পত মোৰ মতেতো হোটেলত দিয়াতকে তুমি আমাৰ এ সামৰিক বাহিনীৰ হেৰিত দিছে চাউনী বিলাকত দিছা যেতিয়া তোমাৰ অকমান ভাল হ'ব লাগে
অ পিছে মানে ইমানটা মানে মুঠ নোলাইগে আৰু মানে গম পাইছা।
সেইটোয়ে আৰু যি সেইটোয়ে আৰু অকমান তুমি গাখীৰতো দুই নম্বৰ কৰিব লাগিব তেতিয়া অলপমান তোমাৰো থাকিব
অ পিছে মই এনেকে দুই নম্বৰী কোৱা নাই বাৰু
তেনেকে সেইটোয় সেইটো সেনেকে কৰিলে তোমাক অকণমান নিজলে কম থাকিব কিন্তু পিছত কিন্তু তোমাৰ নামটো ভাল হৈ থাকে ন
অ সেইটো হয় বাৰু
সেইটোয়ে আৰু আৰু পইচাতকে নাম সটোহে মেইন পিছত যদি তুমি কোনোবাই কয় যে ইয়াৰ গাখীৰটো একদম ফটুৱা গাখীৰ কেনেকে হব?
অ পিছে তোমাৰ উম সেইটোকে ডাঙৰ নেকি বাৰু গাখীৰ দিয়া হেইটোকে
অ সেইটো তুমি ডাঙৰ কৰিব পাৰা দেই তুমি দু গ আৰু কেইজনীমান জাৰ্চি কিনি তুমি মানুহ এজনমান দুজনমান ৰাখি কি তুমি সেইটোকে ডাঙৰ কৰিব পাৰা তোমাৰ যিহেতু ইতিমধ্যে আছে গৰু ঘৰত তুমি গৰু কেইজনীমান আৰু কিনি তুমি হেৰি কৰিব পাৰা
আহ উম আৰু মানে তোমাৰ এইটো হ'ব বাৰু এইটো গম পালো এনেই বেলেগ আৰু কি কৰিলে ভাল হ'ব চাগে?
খেতি চেতিটো মোৰ মতেতো আজিকালি খেতিয়ে কৰিব লাগে মানুহে কাৰণ দেখি আছে দেখোন আ আমাৰ খেতি নকৰাৰ কাৰণে মানুহ বস্তুৰ দাম বাঢ়িছে। বহুত জেগাত মানুহে নাখাই মৰিবলগীয়া হৈছে তো আমাৰ যদি ডেকাখিনিয়ে খেতিত সোমাই সও ভাল হ'ব আৰু চাকৰিতটো এটা জাল চাকৰিত সোমোৱাতকে তুমি ব ব্যৱসায় কৰিলে বেছি তোমাৰ লাভ হব।
অ
সেইটোৱে
পছে হেৰি তোমাৰ মানে শাক পাচলি এনে কি ললে মোৰ মানে মোলে পোচাব এনেই মানে
শাক পাচলি তুমি যিবোৰ তুমি আগতে সুধি ল'বা যত তুমি বস্তুবোৰ দিবাগৈ তাত তুমি এবাৰ সুধি ল'বা যে সেইখন বজাৰত কোনটো চজ্বি মানে চাহিদাটো বেছি সেই হিচাপত তুমি বস্তুবোৰ তালৈকে লৈ যাবা। এতিয়া ধৰা কোনোবা এখন বজাৰত তোমাৰ ৰঙালাও মানে বহুত চলে। তুমি তাতে মটৰ নি লাভ নাই।
অহ
তেনেকাকে তুমি আগত সুধি ল'বা যে যোন মানে তুমিতো কাৰোবাক চাপ্লাই দিবা ন তুমি যাৰ যাক দিবা তেখেতক এবাৰ জনাই ল'বা যে এইটো কাক দিলে বেছি। ভাল হ'ব মানে কেনেকে দিলে বেছি ভাল হ'ব
উম উ কিমান মান লাগে মান মোৰ পইচা
এইটোত বেছি বেছি নালাগে বেছি বি নালাগে তুমি দেৰ দুই লাখ টকাত ধুনীয়াকে একদম সুন্দৰ ভাৱে তুমাৰ হৈ যাব দেৰ দুই লাখ টকাত।
আহ অ পিছে মোৰ মোলেতো লাভ হ'বগে ন মোলেতো লাভ হ'ব বোলো।
ধুনীয়া লাভ হব আৰু যদি তোমাৰ কি চোৱা লাভ লোকচানটো ব্যৱসায় একো কব নোৱাৰা ন।
উম
ব্যৱসায় এতিয়া তোমাৰ কিবা কি ভগৱানৰ ওপৰত বিশ্বাস কৰিয় চলিব লাগিব আৰু নিজে অকমান কষ্ট কৰিব লাগিব সেইটোৱে অকল ভ
সেই কষ্টটো নিজে কৰিবও লাগিব। অ ঠিক আছে দিয়া আহ।
জি